হেল্ল।
ভেকেলা।
হেল্ল। হেল্ল' শুনিছা। অহ খালো তুমি।
হে মই খালো দিয়া।
অ, খবৰ ভালেনে।
উ ভাল।
এতিয়া ক'ত আছা।
বন ৰোমত।
অ, কলেজ যোৱা নাই।
বন্ধৰে আমাৰ তোমাৰ।
অ মই যোৱা নাই, অ এইকেইদিন।
হয়।
এনেই আছো আৰু। কোৱাহ।
হেৰি কি কয় তোমাৰ, মইজে এ, নতুনকে তোমাৰ কনকিয়টাৰ হব নেকি।
অ পাৰা কিন্তু কোনতেন বনাব।
অ কণ্টেন মনৰ এই। এ পাৰা কিন্তু কন্টেন মানে এতিয়া ধৰা চলি আছে ন, মানে ফেমাচ হবৰ কাৰণে কন্টেনটো লাগিব এতিয়া।
হাই দিয়া লবো নাই।
আইডিয়া আছে ধৰা তোমি ব্লকিং কি কৰিবা তোমি হেই টো কোৱাচোন মোক বল্লকিং কৰিবা নে ধৰা কিহৰ ওপৰত কৰিবা মানে।
ব্লেক মানে, তোমাৰ খেমিনিচ ভিডিঅ' খোৱা ভিডিঅ' এনেকাৰ।
অ তেনেহলে ফুট ফুদিঙফ ফুট ফুট বল্লকাৰ মানে
ভ চেলেঞ্জ দিওঁ যে চেলেঞ্জ।
অ, অ অ তেনেহ'লে। ফ্রুট ব্লকিং কৰিব পাৰ। অ' ফ্ৰু মানে তুমি ভাল ভাল, ৰেষ্টুৰেণ্ট যাব লাগিব।
আক মোক ফুড ব্লগিং কৰা মানে চেলেন চেলেন সেইটো।
অ' অ' তেনেকৈ এতিয়া নতুনকৈ চলি আছে ন, এ যেনেকৈ পিজ্জা দিয়ে। পইচা দিয়ে, সেইতে কৰিব হলে তুমি তেনেহলে। ফাৰ্ষ্টতে তুমি টাউনত ষ্টাৰ্ট কৰিব পাৰা কিন্তু।
চাপৰাৰ লাগিব।।
অঁ।
অ, পাৰা কিন্তু।
ভাবিলোৱে। এডিটিং কৰিব নাজানো যে।
এডিটিংটো হৈ যাব এডিটিংটো কৰিব পাৰিম, ধৰা যেনেকৈ মই কৈ দিব পাৰিম এডিটিংটো যদি পাৰ্টনাৰশ্বিপত কৰা, যেনে এটা তোমাৰ কেমেৰামেন লাগিবই।
সেইটোত তুমি থাকিব লাগিব।
অ'এনে যদি পাৰ্টনাৰশ্বিপত পৰা কৰিব পাৰা কিন্তু। কৰিব পাৰি মানে ধৰা।
কালিৰ পা পাৰি কিন্তু। তোমাৰ তাত ভাল ফোন এটা লাগিব নহয়। তাৰ আগত ভাল ফোন এটা লাগিব নহয় তোমাৰ তাত।
অ'। তোমাৰ মানে ধৰা আজিকালি চবেইতো আই ফোন লাগে আইফোন টো হ'লে এতিয়া বেছি ভাল হ'ব।
লগৰএটাৰ আছে থাৰ্টিনো আছে ফিফটিনো আছে গম পইচাই কাৰ কথা কৈছো।
অ- অ- কিন্তু মানে ধৰা সেইটো কাৰণে এটা আকৌ মানে ক'ব লাগিব ন আৰু আকৌ যদি তুমি চেলেঞ্জ দিয়া তাত তেন্ত তুমি কি দিবা এতিয়া চেলেঞ্জত প্ৰথমতে।
আমি ষ্টাৰ্টিং লগৰৰ পৰাই কৰিম। মানে লগৰতে হ'ব বাট কিন্তু মানে হেৰি হ'ব। আপোনি আমাৰ লগ কৰ কে কৰিম মানে।
অ'- গম পাইছোঁ। মানে তুমি যোনটো যে চেলেঞ্জ দিবা তাত কি পইচা দিবা নে কিবা কি দিবা। মানে গিফ্ট।
দল।
অহ ৰোল দিব পাৰা, যেনেকৈ পিজ্জা দিব পাৰা।
মানে পাৰ পাৰ এ পাৰ কৈছে নহয় এ এটা এটা চিকেন পকৰা।
অহ- যদি ধৰা এই যেনেক এ এটা এটা যে ডাৰা এজনীয়ে কণ্টেন্ট বনাইছে সেনেকৈ কৰে ন তাত মানে এটা ষ্টেপ গৈ গ'লে যদি সি হাৰি যায় তেন্তে ডবল পিজ্জা ঘূৰাই দিব লাগে।
সেইটো উম! সেইটোয়ে কৰিম, হে আমিও সৰু পৰা চাই কৰিম
কৰিব পাৰিম যেনেকৈ চিকেন পকৰা লৈ যাওঁক, ৰ'ল লৈ যাওঁক, সেনেকে কৰিব পাৰা।
উম!
আৰু এটা ব্লগিং কৰিব পাৰা তুমি যেনেকৈ চাইকেল ৰাইডো কৰিব পাৰা সেইটো কৰিলেও ভাল আছে।
সেইটো কাৰনে টাইম লাগিব আৰু।
অ সেইটো সেইটো এটা কথা কিন্তু কব গ'লে বহুত টাইম বহুত টাইম লাগিব। তুমি এতিয়া কোনটো কৰিম ভাবিছা মানে ব্লকিঙে কৰিবা। ফুটব্লগিং চেলেঞ্জ। তুমালোক কেইমাহ কেতিয়াবা ষ্টাৰ্ট। কৰিম বুলি ভাবিছা?
উম কালি হা কলে কাইলেপৰা কৰিম, আৰু লাগিলে লাগিলে। লাগিলে লগৰটোক লগৰটোকে কৈ দিম যে, তই এনেকোৱা কৰিবি এনেকোৱা কৰিবি হৈ গ'ল, মানে প্ৰথমষ্টাৰ্টিং লগৰ পৰাই দিম লাগিলে।
অ সেনেকে কৰিব পাৰি কিন্তু, মই, তুমি। ষ্টাৰ্টিংটো কাইলে পৰা কৰি দিয়া তেনে, হব দিয়া দুইটাই মই এডিটটো কৰি দিম।
আহিবা তেনে কাইলে তাক ডবুক কবা লগটোক কবা।
পাৰি। তুমি এতিয়া কাইলে পা ফিক্স কৰিবাটো?
মই ৰেডি আছো।
অ মানে তুমি ক'ত মানে ষ্টাৰিংটো ঘৰৰ ওচৰ পৰাই কৰিব পাৰা?
গণেশৰ কলপাক চলপাক আছে দেখোন তৃপাত চিপাত।
অ অ সেনে কৰিব পাৰা কিন্তু। এতিয়া এতিয়া। কিবা খালা?
মাই ফটো চাই আছো।
অহ অহ। আঁহ, মাহঁতে কিবা কৰি আছে?
উম আছে এনে বাগৰি আছে, মই নিজৰ ৰোমত আছো।
এনে তেনেহলে কি কৰিবা মানে, কাইলৈ পৰা ফিক্স ন?
হয়, কালিৰ পৰা কৰি দিওঁ ভাবিছো।
অ তেনে পাৰি, তুমি তেনেহলে ষ্টাৰতটো কৰা জল্ডিকৈ, মানে, তুমিমানে এনেকৈ তুমি দুইতাতে কৰিব লাগিব কিন্তু মানে, এটাত কৰিলে নহব, ইনষ্টাটো কৰিব লাগিব, ইউটোবটো কৰিব লাগিব আৰু ফেচবুকতো কৰিব লাগিব।
খালি মই ফাচ বা ফাষ্টটাইম মই ফেচবুকত ফেচবুকত দিম বুলি ভাবিছো।
না তুমি ফেচবুকত নহয়, দুইটাতে কৰা আৰু মোৰ মতে ফেচবুক ইউটিউব টো ফাৰ্ষ্ট তেপিব লাগে, কিউকি মানে ইউটিউবত ফেমাচ হোৱাটো বহুত উচ্চৰ নহব মানে, ফেমা ফেমাচ হবলৈ মানে টাইম লাগে ইউটিউবত, মানে সেইটোকাণে ইউটিউবটো পুৰা ফাৰ্ষ্ট এ ইউটিউৱটোৱে কৰিব লাগে। মানে কিউকি ইয়াত ভিউ নাযায় না ফটকে, সেইটো কাৰণে ফাৰ্ষ্টএ ইউটিউবটো ষ্টাৰ্ট কৰা, মোৰ মতে।
মানে এটা ভিতৰত এ তিনটাতে পষ্ট কৰিম, হে তিনটাতে পষ্ট কৰি দিয়া, তুমি এনে কাইলৈ আহিবা ন?
তেনেহ'লে
সঁচা নে পাৰফেক্ট
পাৰে চাৰে, অঁ অঁ চাৰে পাঁচ তাত যাম।
তোক সঁচা কৈছো
অঁ।
বুজিছ নাই?
অ'হ। এ জাম দে ৰাতি
ঠিকছে কালি, কালি কনটেনটো কাৰণে ভিদিও উঠি গলো উঠি গলো।
অঁ নামি গ'লে নামি যাম।
নামি নাযাও বাৰু চাপৰ্টাৰ আছে লগৰ বহুত।
অঁ তে কেতিয় বাই তত তুম তেনাল তুমি গলে
অ' কালি মানে কন্টেনটটো হ লাগিলে লগৰ ল তোক কেনেক কৰি হয় লগক বুজা কি এনেকুৱ হ' চিম্পল আল মে কছি ততে একোত যায় মান লাগে
অঁ।
বেছি জেমলাট হলে বেয়া হ'ব বুজিপাইছা
অ' বেছি মানুহৰ, মানে বেছি সেয়া হলে বেয়া হব, গলে ধ মানে মে এই তম মানে তোমাৰ এফালে মানুহে কন্টেনট বনাই আছে ন বহুতে
এতিয়াাতো মাৰ্কেটতো দোকান বহু আছে দোকানতো চবৰে দোকান এটা দোকান নচলে চবৰে চলে ন।
অ' এই চবে বেলেগ বেলেগ কনটেণ্ট বনালে হ'ব।
এইটো লাগ দিম
অ' সেনেকৈ পাৰা, কিন্তু এতিয়া, তুমি এতিয়া চাই লব লাগিব আগতে প্ৰথমতে।
তুমি একাউণ্ট এটা খুলিবা
অঁহ। মোৰ তাৰ এনে গোটেই কেইটা একাউণ্ট আছে কিন্তু মানে এটা ক নাই
না না-না, নহয় কালি ইনষ্টাৰ নতুন এটা কৰিব লাগিব।
অঁ-অঁ।
এছ ফৰ চেলেঞ্জ লাগিব, হয়নে। কি নান ধৰ আছে নাম ধৰবা সুধিব লাগিব নামটো মতে।
ফুড ব্লগিং বুলি দিব পাৰা। নহ'লে চেলেঞ্জ ফুড।
মানে তেজপুৰ কিবা এটা দিব লাগিব অঁ।
তেজপুৰ ব্লগ, এ তেজপুৰ ফুড ব্লগ, ই ফুড চেলেঞ্জ, তেজপুৰ ফুড চেলেঞ্জ।
অঁ
এনেকুৱা কিবা পাৰা।
অঁ কালি মানে কি, কালি চেল খালি চেলেঞ্জ ৰ এনেকে অ' মই সুধিম দে, অ তোমালোকৰ দুটাক অঁ তোমাক এটা কুৱেশচন কৰিম যদি আনচাৰ দিব পাৰা তুমি এটো কিবা এটা কম হা।
অঁ
দিব পাৰে, এই যে
অঁ
তিনিটামান চাৰিটা তিনিটা মেম্বাৰ ধৰিম। ভিডিঅ টো অলপ ডাঙৰ হ'ব লাগিব না, দুটাক শিকা দুটা ডাইৰেক্ট দুটাক শিকাই নিদিওঁ। সেইটোয়ে আৰু তাৰ প্ৰাইচ মানি দুশ টকা।
অঁ সেনেকে কৰিব পাৰি।
দুশ টোৰে দুশকো এইটো দুশৰ কেনেকুৱা তাক সেইটো দুশ দি দিম। তেওঁ প্ৰথম লগৰ পা আনিম লাগিলে পইচা গোটাই হে কৰিম।
অঁ
বহুত সামা সামান্য কথা জুবিন দাৰ কথা পাতিম।
অঁ যেনেকৈ জুবিন দাৰ এ কোন চনত ঢুকাইছিল, কোন চনত জন্ম হৈছিল কোনটো
চিনেমা হলৰ দৰে এনেকা
অঁ সেনেকে কৰিব পাৰি।
মানে মোবাইলত কৈছে না। কুৱেশনটো লিখিলে মানে কুৱেশনটো আমি চাই কেনে
আহ আহ সেনেকে কৰিব পাৰা কিন্তু ধৰা তুমি অকল টাইম লাগিব ধৰা মানে কি কি কোনো মানে মানে ফটক ডাঙৰ হৈ নাযায় ন
একো ডাঙৰ হ'ব বিচাৰো নাই এতিয়া মোৰ লাইত এ বহুত টাইম আছে এ ডাঙৰ কন থেই ৰখি থাকিম কালি কৰি দিওঁ ন কি ক মই মোৰ পৰাই সচা কৈ আছো
উম তুমি যদি কালিৰ পৰা ষ্টাৰ্ট কৰা ন মই যাব পাৰিম
খালি পাই দিব পাৰো
অ ৰ মানে চোৱা ৰস তাই উম অ নোৱাৰিবি মানে টাইমটো যেতিয়া পাইছে তেতিয় পৰা ষ্টাৰ্ট কৰিলো মানে তেতিয় মানে সোনকালে মানে ধৰা মানুহ
মানেজটো নহয় মানে ইউটিউব কি চল ইউটিউব কাৰবাৰল মানে কি জান কৈ আছো মানে আজি এতিয়া এই বস্তু এতিয়া উঠিছে ন
উম
না কালিলৈকে থাকে থে নাথাকে মান কালি যদি থাকে কালি যে দি লাগ প পৰহিলে ন থাকিব পাৰে
অ মানে মানে এটাক মানে আৰু কি।
সেইটোৱে এটা। এটা দু এটা দুটা ভিডিঅ' এ এ এ এ এটা দুটা এটা দুটা ভিডিঅ' গুচি থছে তা মানে। নিজ। ইয়াৰ কনফিডেঞ্চ লেভেলটো বাঢ়ি যাব যে। অ কৰিব পাৰিম কৰিম কৰিম সেইটোৰ ওপৰত ডিপেণ্ড কৰিব লাগিব বুজিাম তুমি বুজি পোৱা নাই কথাটো।
কণডেল ল মানে তোমাৰ এতিয়া যদি জোৰ আছে তেন্ত। পাৰিবা আৰু ক কি মানে মোৰ মানে যোষ আছে ক কি মানে মোৰ ভাল। ফোন নাই সেইটো।
ন যোচ আছে ফোন হৈ যাবা ফোন হৈ যাব তুমি চাপৰ্তৰলাগে মানে চা। পৰত কৰিব এনে। তাৰ তোমাৰ মেন্টেলি তেঙৰ হব লাগিব তোমাৰ মাইন। যে এইটো কৰিমে মানে কৰিম।
অ তেতিয়া পাৰি উ দে কৰিব পাৰা। কাইলৈ পৰা যদি ষ্টাৰ্ট কৰা মই চাৰে পাঁচ মান গুচি আ তোমাৰ ঘৰ।
কাটি।
ৰাতিপুৱা মানে ৰাতিপুৱা নহয় মানে ধৰা নহ'লে তামানত গৈ পাননে ব্লগিং কৰিব পাৰে মানে ৰাতিপুৱা টাইমত বেছি ভাল হয়। ৰাতিকৈ লাভ নাই ৰাতিপোৱ টাইমটো।
আহি যাবা লগৰ ঘৰত আহি যাবা সহঁতকো তাতে বিজাই দিম ভাল লাগিব অলপ
তিয়া ভালো লাগে কিবা এটা সেইটোয়ে কৰিব পাৰা। তে কালে ষ্টাৰ্ট কৰো দিয়া। ন।
কালিৰ পৰা ষ্টাৰ্ট কৰিম সেইটো মই তাক ভাব আছিলো বুজিছা। কে ত মানে কি জানা যেতিয়া মানে এ এই জোছটো বা আগ্ৰহটো আহে তেতিয়া মানে। কৰিব লে লাইফত মানে এইটো মেজাৰ নকৰে ছ লাইফত গো। কৰিছা হৈ নাই।
অহ।
এই যে ঘৰত যে লগাই যে লাইটটোই লাইট কিমান লয়।
এইটো ধৰা ফিফটিন হাণ্ড্ৰেড মান লয়।
তোক ম বছি কৰি।
কিমান পৰে তোমাৰ মতে মইতো ফিফটিন হাড্ৰেড ম মানে যোনটো ডাঙৰ লাইটটো মানে ধ ডবল আহে যে লাইটটো যে এটা সৰু চিট এটা ডাঙৰ চিট যে।
দীঘল ইন্দিয়ান নহয় আজিকালি নতুনকে উলাইছে অ ৱাটাৰপফ যে।
সেইটো তাম নাজানো দেই।
হে তোমাৰ তিনি নম্ব এটা পাইছা।
ৰা উন গোল লাইটৰ কথা কৈছো মানে যোনটো যে ভিডিঅ' এডিট কৰে যে ভিডিঅ' বনাই যে।
সাত হেজাৰ পাই দীঘল। ৰাউণ্ড কৰি আহে যে ডাঙৰ কে কিমান পৰিব? কিমান পৰিব?
সেইটো ধৰা তুমি হোন পৰিব আহ কি পৰিব এইটো ফাইভ হাড্ৰেড চিক্স হাড্ৰেড পৰি যাব। অ মিটাৰ হিচাপে চৰে এইটো। এক মিটাৰৰ থাৰ্ড কিমান লয় সেনেকৈ মানে। তে মই তোক অ অ তে ম। কাইলৈ কথাটো পাতি ল'ম দিয়া হ'ব দিয়া।
অ ৰখা ঠিক আছে।
অ অ।